হেল্ল' শুনিছা কি কৰি আছা?
এ আছো চা তা খাই এনে বহি আছো।
এনে বহি আছা ন' মই অলপ আগত ঘৰ ঘৰলৈ আহি চাহ তাহ খালোঁ অকণ বিচনাত বাগৰিছো।
অ'কবালো ওলাই গৈছিলা।
উম এই ৰাতিপুৱাই যোৱা বেংকলৈ।
আতচা
হয়।
অ বেংকলে কিয় গ'লা?
এই কিবা একাউন্টৰ কাম এটা আছিলে। মাজতে মাজতে মানে মোৰ ছোৱালীজনী বিয়া বিয়া দিছিলো যে।
আটছা।
তাৰে লোন এটা লৈছিলো যে। তাৰে এই ক্লিয়াৰেন্ঞ্চটোৰ কাৰণে যাবলগীয়া হৈছে।
অ এই আজি-কালি বেংকত যি আৰু একেবাৰে ভিৰ, বহুত বহুত টাইম লাগেটো বেংকতে। মানে গোটেই দিনটোৱে গুচি যায়। ইটো কাগজ, সিটো কাগজ গজ লৈ পেলাই
অ এই সুবিধা এটা পাই আৰু লোন-চোন বিলাকৰ খালি বহুত দিনডাল গুচি যায় এইবিলাকতে।
অ সেইটো পালেও সেইটোৱে আৰু। মানুহবিলাকে মানে কিবা সৰু-সুৰা কাম হ'লেও মানে দিনটো লাগি যোৱা টাইপ হৈ যায়।
অ।
অ মোৰে
সেইটো লোন-চোন অলপ সহজ মানে এইবিলাক ইণ্টাৰেষ্ট চিণ্টাৰেষ্টবিলাক কম দিয়েটো। জিৰ' ইণ্টাৰেষ্টৰ কিছুমান লোন দিয়ে যে।
অ সেইটো কাৰণে ভাল বাৰু, সহজ হয়।
তাকে মাজতে দুমাহ আকৌ লৈছিলো লোনটো।
অহ, অ, অ।
অ বিয়া এ তোমাৰ বেছি দিন হোৱা নাই। এ এক একমাহ হ'বগে। এ তিনদিনৰ পিছত একমাহ হ'ব।
অ আচ্ছা, আচ্ছা। বাকী বিয়া ভালে ভালে গ'ল?
গ'ল, গ'ল।
উম।
তোমাৰ তোমাৰ কি বুলি কয় এইফালে আমাৰ গাঁৱৰ হেৰিটো
অ মাতিলো গোটেই গাঁওখনকে মাতিবলগীয়া হৈছে তোমাৰ। চব চিনাকিটো গাঁৱৰ হেৰি নিচিনা মুখীয়া নিচিনা হৈছে।
অ আচ্ছা, আচ্ছা।
তাকে ডাঙৰকে বিয়াখনে পাতিবলগীয়া হ'ল। ঘৰ এইফালে আমাৰ ডাঙৰ হেৰি এখন আছিলে যে পথাৰ এখন তাতে পাতিলো। ঘৰৰ মানুহ অহা যোৱা সুবিধা হয় তেতিয়া আৰু।
অ তাকে লাগে বাৰু আজি-কালি এনেকে সুবিধা বাৰু এইটো কাৰণে বেংকৰ পৰা এনেকে ল সহজে লোনটো ল'ব পৰা কাৰণে। মানে এনেকে মানুহৰ ডাঙৰ কিবা-কিবি বিয়া বা কিবা বেমাৰ আজাৰ হ'লেও মানে সহজ ভাৱে ল'ব পাৰে, উম সহজ ভাৱে মানে বস্তু লব পাৰে ন।
অ।
সেইটো কাৰণে ভাল।
তাকে ছোৱালীজনীয়ে কৈ আছিলে কি বিয়াখন ডাঙৰকে পাতিবৰ কাৰণে।
অ, অ।
আজি-কালি বিয়া পাতিম বুলি ক'লে কিমান কি খৰচ ওলাই ঔ।
অ বহুত খৰচ পাতি, বহুতো হেৰি হয় ন?
ছোৱালীজনী এই জোৰোণৰ মেকআপতে পোন্ধৰ হেজাৰ লৈছে ভাই কৃষ্ণ।
অ আজিকালি মেকআপ এইবিলাকত বহুত দাম লয়তো।
ছোৱালীজনীয়েক কৈ দিয়ে মেকআপ লাগিব বুলি দিয়টোহে জানো, মোৰহে ম মোৰ বুজাতো পৰেগে।
অ সেই সেইটোৱেতো।
অ।
নাই আজিকালি লাগে এইবিলাকত নাম ললে মানুহে তেনেকেইটো ইনকাম কৰিছে, কিবা কৰি ইনকামৰ পথ টা ওলাইছে তেনেকেই।
অ বহুতে এটা ভাল কাম কৰিছে যে লোনটো লৈ পেলাই কিবা নিজৰ বিজনেছ ষ্টাৰ্ট দিয়ে আৰু বিজনেচটো হয়ো যায়।
অ তেনেকে মানে ফল উ বস্তুটো ফলিয়ালে ভাল। এনেকে খৰচা কৰি হেৰি কৰাতটো আৰু বহুত ৰিচ কৰো এনেকে লোন চোন লৈ আকৌ সি লোনতটো মাৰিবও লগা হয় ন। সেইটো টাইমত টাইম মতে।
অ।
অ ত' সেই ৰিস্কটো লৈ পেলাই মানে কিবা কৰিলে ভালেই।
তাকে মই-মই স নাম বেংক কত যাব মই মোৰ আকৌ অসুবিধাহে পাও, এই গৈ পেলাই ইমান দিনটো গৰম খনত দিনতটো তাতে ৰখি থকা কাম কৰা৷ এই যে হেৰি কি যে কয়তটো মানে এই কিবা এনেকে হেৰি কাৰণে মোৰ একাউণ্টৰে কিবা এটা কামৰ কাৰনে।
উম।
সেই আমাৰো ইমান ভিৰ তাতে। মানে অ এইটো ইটো এ ইয়াত তা ফৰ্ম লব দিয়ে,, ফৰ্ম ফিল আপ কৰি এইটো দিম এইটো ভুল হৈছে বুলি কব।
অ।
তাই কিবা এটা ভুল হৈছে ও কিবা এটা ভুল হ'ব। আকৌ উম্ আকৌ অ ইখন ডকুমেন্টছ পাহৰিলো ইখন ডকুমেন্ট লাগিছিল বুলি ক'ব নেক্স বাৰ। খন ডকুমেণ্ট লাগে বুলি কব এবাৰতো কৈ নিদিয়ে সিহঁতে কি কি লাগে।
উম।
সেইবিলাক গোটাই-গোটাই কৰি-কৰি মান দি মেলি আকৌ মানে দুই তিনদিন গৈছে আও মোৰ, সেই তেনেকেই বেংক অহা যোৱা অহা যোৱা।
অ।
উম, এ দিগদাৰ হ'ব দিগদাৰো হৈ যায় আজিকালি বেংকৰ কেতিয়াবা কাম বিলাক৷ ন মানুহবিলাকে বেছি আকৌ কিছুমান মানুহে এনে ভিৰ কৰি থয় ন?
উম হয় বাৰু।
উম এইটো কালও দিগদাৰ।
বাকী তুমি নাহিলে যে বিয়ালৈ? তোমাক ক ৰাখিলো তোমাৰ মাহঁতৰ ৰাখিলোঁ।
অ একদম বেয়া নাপাবা, মই মানে একদমেই আ ব ইমান বিজি আছিলো একেইদিন, একদমেই পাহৰি থাকিলো বিয়াৰ কথা। মই হেৰি কৈছো বাৰু। আও আৰু বৌক কৈছো বাৰু, ইমান ফোন কৰিছো নহয় বৌক।
অ কৈছ মোক বাৰু তাই।
অ। মই ক'লো আৰু এনেকে হেৰি যাম দিয়া এদিন বাৰু।
অঁ তাকে তাকে মই লক্ষ্য কৰিছিলোঁ মানে মানুহজন দেখ যে তুমি আৰু তোমাৰ লগত মা - দেউতাক দেখা নাই।
অ অ, নাই নাই এই কাম ওলালে ঘৰৰ। মানুহক এটা নাই আমি গুৱাহাটীলৈ গলো, গুৱাহাটীত তে কিবা - কিবি কাম কেইটামান আছিলে।
অহ।
আৰু এই হেৰি এনেকে হেৰি ওচৰতটো মই হস তাৰপিছত এনেকে যাব লগা হ'ল, এইফালে পৰিয়ালৰ কিবা এনেকুৱা হেৰি হৈ আছিলে, সেই - সেইবিলাক লগত লাগি থাকোনতে গ'ল সেইকাৰণে মানে যোৱা নহয় আৰু।
এ তোমাৰ লুণ্ড চ ললো লৈ পেলাই, সেই ওচৰৰ ওচৰৰ মানুহ এ ঘৰে মানে কিবা খুৱাইছিলে যে ইহঁতে, কিবা ভালকে নোখোৱাই নোবোৱাই।
অ।
এই খুৱাইছো ঠিকছে।
অ।
একবাৰ লোনটো - লোনটো লোৱাৰ পিছত এই এ এহাত এহাত বুলিয়ে কৈছো, এহাত মাছৰ ৰৌ পিচ পিচ খুৱাইছো চবকে।
বা! খুৱাইছা মানে ভালকে ন মোৰ হে মানে হেৰি হৈ গ'ল মিচ হ'ল।
উম এ সেইতে কথাই কব পৰা নাই।
হা!
সেইকেইটা বোলে কথাই কব পৰা নাই। এ এহাত এ এ হাত বুসকো মিৰিকাইকে উ উ কিমান এক কেজি ওজনৰ হ'ব? এ এক কেজি ওজনৰ মই কৈছো নহয় পইচা আছে বুলি, তিনি পিচ কৰ এক কেজি।
অঁ নাই ভালেই খুৱাব লাগে বাৰু মানুহক। যিমানে খোৱাবা সিমানে পুণ্য পাবা।
উম।
অঁ ন যিমান খিনি পাৰা আ যিমানখিনি পায় সেইখিনি কৰিব লাগে আৰু এনেকে ভালো লাগে। গোটেই পৰিয়ালৰ মানুহ - মানুহবিলাক লগ খাই৷
তোমাৰ কৈছো অল টটেল ওঠৰটা আইটেম খুৱাইছো মই এটাও ৱেষ্ট যোৱা নাই চবে খাইছে।
আচ্ছা বফে চিষ্টেম কৰি
অ অ, লা অ বফে কৰিছিলো অ, লাষ্টত তোমাৰ এই মঙলদৈৰ পৰা আনা, মঙলদৈ সেইখিনিৰ পৰা আনা দৈ
মোলে-মোলে-মোলে আনিবাচোন মই ব খুব ভাল পাওঁ মঙ্গলদৈৰ ফালৰ দৈ। মহৰ দৈ নহয় জানো?
অঁ মংগলদৈৰ মহৰ দৈ আৰু তোমাৰ এইফালৰ কৰ আমাৰ এই ওচৰৰ দোকানৰ ৰসগোল্লা।
অঁ। অঁ মই কিন্তু যাম দেই এদিন খবৰ লবলৈ। মোৰ মঙ্লদৈ দৈ খোৱাবা কিন্তু দেই। মই খুব ভাল পাওঁ ম'হৰ দৈ খাই। বৰ টেষ্টি লাগে।
মানুহ উঠি নাযাও উঠি নাযাও কৰিছে খোৱা পাত পা৷
অঁ। একো নাই দিয়া একো নাই খাব দিয়া মানুহক আৰু। বিয়া এশ এবাৰেই বিয়া খাব অ!
অঁ মই বেয়া পোৱা নাই। হেই খাৱক একো নাই, লোন লৈছো কিয় টেনচন।
অঁ এই সোনে তাকে এতিয়া মাৰি থাকিলে হ'ল আৰু মাহে-মাহে।
অঁ।
উম বাকী ঘৰত ভালে আছে?
ভালে- ভালে অ, ভালে- ভালে।
অ, তাৰ ল'ৰাটো
অ, লৰাটোৰ ভালেই আও ই সি জানো কি কৰি আছে? ওলাই গৈছে আহা নাই অ, ওলাই গৈছে আহা নাই। ওলাই গৈছে আহা নাই এতিয়া সি পঢ়ি আছে।
কিহত মানে সেইটো সুধিছো? অ, ডিগ্ৰী কমপ্লিত হব ন'। আচ্ছা- আচ্ছা দাদাকো ভালকে দেখাবা।
উম, বাকী তুমি কি- কি ভাবিছা বিয়া বাৰু কেতিয়া পাতিবা?
এয়া অ, পাতিম আৰু। দিম দিয়া খবৰটো চলি আছে নেকি কথা বতৰা?
আচ্ছা -আচ্ছা ক'বা মই চাম সিফালে গৈ পাওঁ নেকি।
নাই- নাই এইফালে ঠিক হৈছেই বাৰু অ।
বাহ, আমাক খবৰ নিদিয়া যে?
এয়া তোমালোক
অ',
তোমালোক ব্যস্ত আৰু তোমালোকৰ এই ছোৱালী বিয়া মই ইফালে কিবা- কিবি ব্যস্ত ন' তাৰ মাজত তে মানে এনেকে ঠিক হ'ল কিবা হল তাকেই খবৰ দিয়া নহলেই আকৌ তেনেকে কোনো গম নাপ পায় বাৰু।
আচ্ছা-আচ্ছা
অ, মন
তাকে অ, হয় নেকি?
অ, হেনেকে। অ, এই হেৰি ফালৰ অ', অ', ধেমাজি। ফালৰ অ',
দূৰত চালা চোন?
অ', অকমান দূৰতে চালো। এ এইবিলাক কলেজীয়া-কলেজৰ পৰাই মানে আৰু।
অ, ঠিকেই।
অহ, হ - হ।
আমাৰ এইও নহয়, আমাৰ এইও হেৰীৰহে।
ক'ৰ?
হেৰীৰে আছিলে তোমাৰ কি বুলি কয় এই যোৰহাটৰ।
আচ্ছা যোৰহাটৰ হে নেকি?
অ, মোৰ চিগনেচাৰ দিত উঠাই আনো বাপ্পেকে।
ঔ আ, ভালে কৰিলা -ভালে কৰিলা দিয়া।
তাইৰো তাতে ডিউটি পৰিছিলে
অ', অ',
অ, এই ডিউটি মই যে চকুৱে -চকুৱে পৰিলে আওচ কামেই শেষ।
আহ, আচ্ছা ভালে- ভালে ঠিকে কৰিলা। আমাৰো বাৰু দুফালে ভাল চাকৰি তাকৰিয়ে কৰে। বেংকৰে চাকৰি কৰে বাৰু উম।
ল'ৰাটোৰ বিয়াই লোনটো তোমাৰ পৰাই লম বুইছা?
হা?
ল'ৰাটোৰ পিয়াৰ লোনটো তোমালোকৰ পৰাই ল'ম বোলো।
আমাৰ লব আমাৰ পা ল'ব নালাগে নহয় তুমি বেংকৰ পৰাহে ল'বা?
তোমাৰ মাহাজনৰ পৰাই লম বোলো।
অ মানুহজনে নিদিয়ে বাৰু। মানে মানুহজনৰ- পইচা দি আৰু কিমান খিনি লোন পাবা তুমি বেংকৰ পৰাহে ল'ব লাগিব।
আৰে মোৰ সিটোতো কৈছো চাই - তোমাৰ বেংকত কৈ যেতিয়া সেই বেংকৰ পৰা কিবা হেৰি কৰিব পাৰিব।
অ অ হয় বাৰু অকমান সহায় কৰি দিব দিয়া লোন চোন লোৱাত। বেছিকে-বেছিকে ল'ব পাৰিবা তেতিয়া।
পাতি লাগিব নহয়৷
অ পাতিবা-পাতিবা বাৰু দিয়া পাতিবা তোমাৰ ল'ৰা ল'ৰা ছোৱালীয়ে বিয়া হয়। মোৰ বিয়া হবই পৰা নাই।
অ-অ তোমালোকে দেৰি কৰি আছা৷
অ তুমি সোনকালে পাতিলা, আৰু পলুৱাই আনিলা আৰু পলো- পলোৱাই আনিলা আৰু তুমি।
অ কি কবা এইবিলাক সময় দেৰি কৰিব নাপায় নহয়।
তাকে তোমাৰ কিন্তু বহুত সোনকালে পাতিলো বাৰু দেই।
অ চকুৰ পৰিল উঠাই দিলো বাপেকে।
উম তাকে ঠিকে - ঠিকে দিয়া বাৰু।
বাকী খোৱা বোৱা?
আজি-